হেল্ল'! হেল্ল'!
হয় কোৱা। হেল্ল'! শুনিছা নে নাই?
শুনিছো শুনিছো। শুলা নে?
শুনিছা নে নাই?
শুনেছো শুনেছো।
এই ভাত খাই এতিয়া শুইছো আৰু লাহেকে।
তাকে মইয়ো লৰালৰিকে ভাত কেইটা খা লৰালৈকে বোলো ভাতকেইটা খাই আহিছোঁ আৰু।
অ' লৰালৈকে খালা নেকি?
লৰালৈকে খাই কৰি তাৰপিছত আৰু আহিছো আৰু। আহি পেলাই দেখিছো আক' হো?
আজি কি কমপ্লিট কৰিবাই মানে, আজি মানে কি কমপ্লিট কৰি কৰিবাই নেকি প্ৰজেক্ট?
তাকেহে কিমানখিনি পাৰোঁগৈ আৰু মানে যিমানখিনিলৈকে পাৰোঁ আৰু সেইখিনি কৰিম আৰু নোৱাৰিলেতো উপায় নাই। মানে যিমানখিনিলৈকে মানে, উম। এগৰাকীয়ে হে মেছেজ দিছিলে, তাৰপিছত সেইটোৱেই আৰু এ গৰাকীয়ে মেছেজ দিছিলে কৈছে ফ্ৰী আছা যদি কথা পাতো, আকৌ তুমি ক'লা যে কথা পাতিম বুলি সেইটো কাৰণে আকৌ মই ৰখি আছিলোঁ আৰু যদি আকৌ কথা পাতি দিলে দেৰি হৈ যাব। তাৰপাছত আ আকৌ বোলো তোমাক কৰাৰ পাছত আৰু যদি একো নাই বাৰু তাৰপিছত হেৰি যদি আকৌ সেইটো কাৰণে ৰখি দিলো আৰু মই বোলো আকৌ নহ'লে আকৌ তাৰপৰা এতিয়া আকৌ মানে সেই বাইদেউ গৰাকীক কৰিম বাৰু। নকৰা নহয় তোমাৰ পাছতে আকৌ কৰিম আৰু। বাকী ভাত কিহে দি খালা?
তাকে আকৌ মানে মানে মানে আকৌ চবকে বেয়া পাব নহয় আকৌ।
মানে চবকে?
মানে আকৌ আকৌ বেলেগকো টাইম নিদিলে আকৌ বেয়া পাব নহয়।
নাই নাই দিব লাগিব, কৰিব লাগিব বাৰু।
সেইটোৱেটো, মানে আকৌ বেয়া পাব ন যিমান হলেও।
সেইটোৱে সেইটোৱে আকৌ বে
বাকী ভাত ভাত ভাত কি বনালা?
ভাত আজি দালি বনালোঁ ভাজি বনালোঁ। তাৰপাছত ভাজি দালি তাৰপিছত ভ ভাজি কৰিলোঁ সেইয়াই নি ৰামিষ ভাত মানে মাছ আছিলে দিনৰ সেয়া মাছ আৰু ফ্ৰাই মাছ আছিলে সেয়াকে দিলো আৰু। সেয়াই আৰু মানে
অ' মোটামুটি আৰু, গৰমত আকৌ বেলেগো খাব মন নাযায় নহয়। সেইটো এটা কথা। গৰম আজি তোমাৰ আজি তোমাৰ বতৰ বতৰটোহে ডাৱৰীয়া কিন্তু গৰমটো পুৰা মাৰি আছে।
এই পুৰা গৰম একেবাৰে মই একে লৰালৰিকে ভাত খাইছো আৰু মানে মানুহ জন বহি আছিলে আমাৰ ঘৰতে। তাৰপিছত আৰু একেবাৰে ভাতকেইটা আৰু মই কৈছো য়ে চাৰে নটা বাজি গ'ল তাৰপিছত দহটা বাজি তাৰপৰা আকৌ মানে ইমান গৰম একে থা মানে আকৌ গা ধুলোঁগৈ গা ধুই কৰি আহি পেলাই তাৰপিছত আৰু ভাত বাঢ়িছোঁ ভাত বাঢ়োতে তুমি মেছেজ কৰিছা তাৰপিছতে আকৌ ভাতকেইটা লৰালৰিকে সুমিয়াই আৰু আকৌ মই সদায় ব্ৰাছ কৰোঁ ব্ৰাছ আজি নাই কৰা এতিয়া মই বোলো অকণমান কথা পাতি লৈ তাৰপাছতহে আকৌ ব্ৰাছ চাছ কৰিম আৰু। তেনেকে মই বোলো আগতে উপাই নাই মানে আৰু।
আহি গৈছে আৰু।
হিহি
আজি চবৰে একে নেকি?
তাকেহে ইমান দিনে নাম্বাৰেই নাই মানে ফোন হেৰিয়ে নাই, কোনে দিলে নাম্বাৰটো বাৰু কোনে দিলে?
নাম্বাৰটো এ মোৰ ভাইটি এটাই দিলে।
অঁ সেইটো কাৰণে। তি পাতিছোঁ তাৰপিছত মানে কোনোবা কোনোবা পাতে আকৌ, কোনোবা কোনোবা মোৰ সময় মিলিলে আকৌ সিহঁতৰ সময় নিমিলে তেনেকুৱা হৈ যায়। তাৰপিছত আকৌ কিছুমানে এবাৰ তাৰপিছত কিন্তু সিদিনাখন পাতিলোঁ এজন মানে হেৰিয়ে হ'ব তাৰপিছত পাতিলোঁ পাতোঁতে কিন্তু ধুনীয়াকৈ কমপ্লিট কৰিছে কিন্তু সেইটো কাৰণে ভাল লাগিলে বাৰু, মইয়ো কৰিছোঁ মোৰখিনিও কম প্লিট কৰাইছে আকৌ মানে
কমপ্লিট হ'লে ভাল লাগে মনটো।
সেইটোৱে সেইটোৱে তাৰপিছত আকৌ মোকো ধুনীয়াকৈ মেছেজ কৰিছে মই এতিয়া কৰিম, মই বোলো ঠিক আছে কৰা। আকৌ কৰিছে আকৌ ধুনীয়াকে কমপ্লিট কৰি দিছোঁ তেনেকে হ'লে ভাল।
তেনেকে হলে ভাল মানে, কিছুমানে কি কৰে এবাৰ মনে মনে নিজে কৰি ল'ব পাৰিলে বাকী গ'ল আৰু হ'ল আৰু একে গুৰুত্বই নিদিয়ে আৰু। এনেকুৱা আছে কিছুমান যদি এবাৰ তোমাক যদি কৰি ল'ব পাৰিলে কলটো তাৰপিছত আৰু তোমাৰ গুৰুত্ব নাই আৰু, মোৰ আকৌ মোৰ আকৌ তেনেকুৱা নাই। টাইমটো উলিয়াই হলো মোক কৰা চোন মই এবাৰ কৰি, মই মানে তেনেকা নকৰো মোক কৰিলে যদি মই টাইমটো উলিয়াই কৰি মেলি আজৰি আজৰি কৰি দিওঁ। অ কমপ্লিট কৰায় কাৰণ বেয়া বেয়া লাগে ন চব চবৰেটো আশাতে কথা পাতে ন।
সেইটোৱে সেইটোৱে মইয়োটো সেইটোৱে মোৰ সেইটোৱেই লাগে কাৰণ কিয়, মানে মোৰতো এতিয়া তোমালোকতকৈ যে ধৰা তোমালোকতো ইমান কাম নাথাকে ল'ৰা মানুহ আমাৰতো এতিয়া কিমান কাম আমাৰ ঘৰ এখনৰ গোটেই দায়িত্ব থাকে তথাপিতো মানে মই মানে কিমান যিমান পাৰো আৰু মানে ফিল আপ কৰিবলৈ চাওঁ মানে।
হয়।
কৰিবলৈ চাওঁ হওক তেনেকুৱা কৰো আৰু সেইদিনা খন মানে ৰাতিপুৱা আমাৰ ইয়াতে ভাওঁনা পাতিছিলে ভাওঁনা আছিলে ভাওঁনা চালো ভাওঁনা চাই পেলাই তাৰপিছত দেৰি হৈছে উঠিছোহে আমি দহ তামানানে উঠিছোঁ নেকি ভাওনা চাই পেলাই।
অঁ।
ৰাতি ভাওনা আছিলে তাৰপিছত আৰু ভাওনাচ
তোনক যে কি যে ৰাস সজে তোমালোকৰ এই যে তোমালোকৰ এই যে দাগ ঘৰৰ মুখে মুখে যে যোনটো যে নামঘৰ যায় সেই সেইটো নামঘৰত ন
উম চিনি পোৱা।
অঁ পাইছো আৰু।
আহিছা নেকি ইফালে।
সেয়ানো কিয় চিনি নাপাম মোৰ মই সেইফালে পাৰ হয় মোৰ ঘৰ তোমাৰ মেডিকেলৰ ওচৰতহে।
অঁ সেইটো কাৰণে চিনি পোৱা। আমাতো আৰু সেইয়া ডাগৰ অকমান। আগতহে আৰু বেছি দূৰ নহয় নহয় আমাৰ আৰু সেইকণে নামঘৰ অকণমান ওচৰতে আৰু। অকমান আহিলেই পাই যায় আৰু বেছি দূৰ ন হয় আৰু তেনে ওচৰতে নামঘৰটো উমহু পাৰ হৈ অকমান আহিব লাগিব। এটা চুক এৰিয়ে আৰু দুই নম্বৰ চুকটোৱে আমাৰ নামঘৰ পাৰ হৈ এটা চুক আছে সেই চুকট- টো এৰি পেলাই গলিটো এৰি পেলাই আমাৰ গলিটো আৰু। দুই নম্বৰ বলিটো আৰু তোমালোকৰ ফালৰ পৰা আহিলে উম এটা গলি আকৌ এৰিব লাগিব প্ৰথম দোকান কেইখনতে আছে সেই গলিত টো এৰিব লাগিব সেই গলিটো এৰি দুই নম্বৰ গলিটো।
দোক দোকানৰ যে পুলটো আছে সেইটো পুলি এৰি পাৰ হৈ তাৰ চাইদৰ যোনটো বলি ন অঁ গম পালো।
সিফালৰ পৰা আহিলে তোমালোকৰ ফালৰ পৰা আহিলে আৰু ইফালে আমাৰ টাউনৰ ফালৰ পৰা গ'লও নামঘত টো এৰি প্ৰথম গলিটো সেই দুই নম্বৰ গলিটো। দুই নম্বৰ গলি নাম আমাৰ মাজৰটো। টাউনৰ পৰা আহিলে সিফালে ইফালে হ'ব আকৌ সিফালৰ পৰা আহিলেও দুই নম্বৰটোৱে। তেনেকুৱা মানে সেইটোৱে আৰু মাজৰটো চিনি পাই চায় আৰু।
বাকী তাত ৰাসো হয় নহয় ন ৰাসো হয়।
উম ৰাখো হয় ধুনীয়া আমাৰ ইয়াত নাংঘ ৰাখ পু হয় তাৰপিছত তোমাৰ ভাওনা সিদিনা ভাওনা পাতিলে ভাওনা চালোঁ চাই পেলাই তোমাৰ উম'
এ এবাৰ ৰাসত তোমাৰ হেৰি মাতিছিল নেকি ন এই এক একট্ৰিছ মাতিছিল নেকি ন। মেক ৰঞ্জনী মই মাতিছিল নেকি মই গৈ মই গৈছিলো মই গৈছিলো চাবলৈ তেতিয়া।
উম দুবাৰে মাতিছে আমাৰ ইয়াত। এনেকা আকৌ এই তোমাৰ হেৰি যে আহ। ৰাজীৱ ৰাগ যে ৰাজীৱ ৰাজীৱ ৰাগ আছিলে নে অ ৰাজীৱ ৰাগে নেকি তাৰ নামটো যে। মানে সে ছোৱালী মানুহৰ নিচিনা এনেকা যে একটিং। মানে ইষ্টাগ্ৰামতে আজিকালি কিন্তু ইমান ভিডিঅ' নিদিয়ে আগতে খুব জুৰিলাইচ ইটা কামত বহুত ভিডিঅ' দিয়ে তাৰমানে তোমাৰ ৰাজীৱ ৰাগ দে পাহৰিছা চাগৈ তুমি এনেকে মানে সেইটো ৱে তুমি দেখ লে মনত পৰিব আৰু এনেকে মানে পাহৰিছা কিন্তু সেই লৰাজনে অঁ সেইটোৱে তেখেত আহিছিলে আমাৰ ইয়াতে আহিছিলে ৰাসত আহিছিলে কিছ- নানাচিছিলে তেনেকে আমাৰ আমাৰ দাদাহঁতেই পাতেলা
ইয়াতে ন? ইয়াত ইয়াতে-ইয়াতে ইয়াতে ফাংচন ই ইয়াতে ফাংচন ক'ত পাতে?
আমাৰ ষ্টেজটো মানে ডাকঘৰ যে ক'লা যে ডাকঘৰ আগত অকণমান আগতে ষ্টেজটো আছে ন?
উম! ত তাত পাতে ন চবেই। আমাৰ তাতে চবেই মিলি পাতে আৰু।
উম, চবে মিলি পাতে। এইবাৰ কিন্তু ফাংচন আমাৰ নাই ফাংচন ন জানাই দেখোন কাৰণ কিয় এইবাৰতো
চবেই ভাত-পানী খালে?
বাকী ভাত-পানী খোৱা হ'ল বাৰু, লৰালৰিকে আমি খাই আমি গোটেইকেইজনে আহিলোঁ আৰু আহি পেলাই মানে থাল-বাতিকেইটা ধুইছোঁ, ধুই কৰি আৰু থৈ পেলাই আৰু আহিছোঁ। আৰু মই সদায় মানে ৰাতি নাই হোৱা আজৰি এতিয়াতো আকৌ মই ৰাতি শোৱাৰ আগত মানে সদায় ব্ৰাছ কৰোঁ। মোৰ ব্ৰাছ নকৰাকৈ শোৱলৈ বেয়া পাওঁ, আকৌ এতিয়া আকৌ ব্ৰাছ কৰি মানে ফোন-চোন
এইটো কিন্তু ভাল অভ্যাস দেই।
মানে বেয়া পাওঁ ব্ৰাছ নকৰিলে কিবা ভাল নালাগে সেইটো কাৰণে আকৌ ৰাতি শোৱাৰ আগত যেতিয়া সতিম যিমান ৰাতি হ'লেও ব্ৰাছ কৰোঁ। মই সেইদিনা ভাওনা চাবলৈ গৈছোঁ, ভাওনা চাই আহি দুটা বজাত আহিছোঁ। সেই দুটা বজাত আহি আকৌ ব্ৰাছ কৰিহে মই শুইছোঁ মানে।
নহয় কিন্তু-কিন্তু অভ্যাসটো ভাল দেই এইটো কিন্তু বহুত ভাল অভ্যাস মানুহৰ। মই ন মই নকৰোঁ বাৰু কিন্তু অভ্যাসটো ভাল।
ভাল সেইটোৱেই মানে কৰি-কৰি মোৰ মানে অভ্যাস হৈ গ'ল যে এতিয়া মানে নকৰিলে বেয়া লাগে মোৰ। এতিয়া মানে মই কৰি অঁ কৰিলেহে মানে মোৰ ভাল লাগে। নকৰিলে মানে মোৰ কিবাকিবি লাগি থাকে মানে।
আ আজিলৈকে-আজিলৈকে চাগে তেনেকে দাঁত-দাঁতৰ প্ৰব্লেমো হোৱা নাই ন তেনেকুৱা?
দাঁতৰ বাৰু তেনেকুৱা নাই বাৰু।
অঁ ডেইলি দাঁত ব্ৰাছ কৰা কাৰণে তোমাৰ তেনেকা নাই আজিলৈকে।
সেইটোৱেই-সেইটোৱেই মই মানে ৰাতিপুৱা শোৱাৰ পৰা উঠিও কৰোঁ কিন্তু আকৌ শোৱা ৰাতি শোৱাৰ আগতো কৰোঁ মানে মই। তেনেকুৱা আকৌ যদি কৰবালৈ ধৰ যাবলগীয়া হয় তেনেকৈ ধৰ অকণমান মানে ধৰ কেতিয়াবা তামোল-চামোল এনেকৈ খাই দিওঁ ন, এই এতিয়াতো আমি আমাৰ এতিয়াতো মোমাই তামোল আছে ন, মোমাই তামোল এতিয়াকে মোমাই তামোল খাওঁ আমি। মোমাই তামোলটো
হয় নেকি? পাওঁ-পাওঁ আমাৰ ফালে নাই আমাৰ ঘৰত নাই গছ। কিন্তু পাওঁ আগতে খাইছোঁ নহয় বহুত মোমাই তামোল।
আমাৰ ঘৰতে মানে আছে আমি মানে কথা পাতিলে মানে কিমান সময় তোমাৰ পানী খাই-খাই-খাই-খাই তাৰপিছত আৰু কথা পাতি-পাতি আমনিও লাগি যায়। তাৰপিছত মই আমি দুইজনী আৰু মিলি পেলাই এনেকৈ মোমাই তামোল পাৰি থোৱা আছে থোকবিলাক, পাৰি থোৱা আছে যে তাৰে আমি কামুৰি-কামুৰি খাই থাকোঁ আৰু তেনেকৈ কৰি থাকোঁ আৰু।
কেঁচাটো নে পকাটো?
পকা নহয় কেঁচা মানে এতিয়া কলি হৈ আছে, অলপ দিন পাছত পকিব আৰু ভাল লাগে কোমল।
কিয় এ কোমল কোমল যে সেনি
উম কিবা এটা মিঠা মিঠা লাগে ভাল লাগে ময়ো ভাল পাওঁ তেনেকৈ আমি এতিয়া সেয়াকে আমি খাই থাকোঁ উম ভাল লাগে কিবা এটা পিছে আজি তোমালোক
আমি দেওবাৰে সিজোৱা ভাত খাওঁ সেইকাৰণে সিজোৱাই আৰু এ দেতাৰ ঢুকুৱাৰ মানে দিন যে এইটো আমি শেষ সেইকাৰণে মানে সিজোৱা ভ খাওঁ
অঁ দেওবাৰে ঢোকাই ছিলে ন
উম আমি দেওবাৰে খাওঁ সিজুৱা যোৱা সেইকাৰণে
সেইটোৱে তোমাৰ কিমান বছৰমান হ'ল
এ এবছৰ হবই জুলাইতে পাঁচ তাৰিখে হ'ল কমপ্লিট মানে আমাৰ আকৌ পৰিয়ালৰ মানুহ এজন ঢুকাল তাৰ কাৰণে পাতিব নোৱাৰিলো এতিয়া এই পঁচিছ তাৰিখে পাতিম
অ উপায় নাই আৰু আকৌ তেনেকুৱা হ'লেতো নোৱাৰি ন
উ তেনেককা হলেতো উপায় নাই এ ক কাম গৈছো হে মৰা কাম গৈছে দুদিনৰ আগত
অ উপায় নাই আৰু কি কৰিবা ন দেউতা চাকৰি কিবা চাকৰি কৰি চাকৰি কৰিছিলে চাগৈ দেউতা
নাই নাই চাকৰি পোৱা নাছিলে টাইম হস্পিতালত গৈছিলে
অঁ টাইমছ হস্পিটালখনত অঁ একো নাই বাৰু এতিয়া তোমালোকৰ ছোৱালী নাই চাগৈ
নাই মা আৰু মই হে আৰু কোনো নাই
অঁ ভালেই হ'ব দিয়া তুমিতো বিয়া বাৰু কৰোৱা নাই চাগৈ
নাই কৰোৱা নাই কোৰোৱা
হা
সেয়া সেয়া ভবাই নাই